শুনিছা নে?
হেল্লৌ!
অঁ শুনিছা নে?
হেল্লৌ অঁ তুমি মোৰ মাতটো ধৰিব পাৰিছা নে?
মই পাইছো তুমি-
তুমিও মাত শুনিছা নে?
মই শুনি আছো তুমি পাইছা নাই বাও হেল্লৌ!
অঁ হয় হয় শুনিছোঁ ভালে আছা?
এয়া আছো আছো তুমি? হেল্লৌ!
ভালে আ-
হেল্লৌ! মই ভালে আছোঁ ভালে আছোঁ তুমি?
অঁ হঁয় ভালে আছা নহয়। হেল্ল'
মই ভালে আছো তুমি কেনে আছা
অ মই ভালে আছো বাকী তোমাৰ লগত কথা কথা আলোচনা কৰিম বুলি ভাবিছো মই ভালে আছো
অ অ অ হেল্ল' শুনি আছো অ
হেল্ল' অ বাকী তোমাৰ লগত কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো
অ অ কোৱাচোন
অ তোমাৰ লগত এই কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো
অ কোৱাচোন
অ মানে এ আমাৰ এতিয়া সমাজত যিটো পানী প্ৰদূষণ হৈছে মানে পৃথিৱীত
পানী প্ৰদূষণৰ ফলত মানে আমাৰ এ বহুতো অসুবিধা আহি পৰিছে তোমাৰ সেই অসুবিধা সমূহৰ বিষয়ে অলপ তুমি মোক আ অৱগত কৰিবা নেকি
হয় হয় নিশ্চয় কৰিম তুমি শুনিছা নাই বাৰু মোৰ মাতটো
হয় হয় শুনি আছো
হয় হয় এতিয়া চোৱা পানী প্ৰদূষণটো বৰ্তমান সময়ত সময়ৰ একদম গুৰুত্বপূৰ্ণ আৰু এটা জ্বলন্ত সমস্যা ৰূপে দেখা দিছে হয় নহয় বাৰু
হয় হয়
হয় এতিয়া সেই ক্ষেত্ৰত তোমাৰ আ আমি পানীসমূহক প্ৰথম কথা সংৰক্ষনৰ কথাটো ইমান গুৰুত্ব দিয়া নাই প্ৰথম কথা পানীয়ে আছে ভূমিত কৈ মাটিৰ পৰিমান বেছি ঊনত্ৰিশ শতাংশ ভূমি আছে বাকী সত্তৰ শতাংশ কি আছে বাকী এই সত্তৰ শতাংশ পানী আছে যদি আমি গম পাওঁ যদিও কিন্তু আমাৰ কি হয় তোমাৰ সেই পানী খিনি অ উচিত মানে উচিত পৰিমাণে ব্যৱহাৰ কৰিব কাৰণে খুব কম পানীহে আছে মানে গম পাইছা নাই
হয় হয় হয় মানে আমাৰ এ যিটো প্ৰাকৃতিক জগতৰ আমি মানুহখিনি সেই যিটো পানী মানে প্ৰদূষিত হৈছে তাৰ ফলত আ তাৰ ফলত মানে আমিয়ে মানুহখিনিয়ে কাৰণ আৰু
হয় নিশ্চয় ভাৱিম নিশ্চয় নিশ্চয়
দূষিত হবলৈ পাইছে অ তথাপিও আমাৰ চৰকাৰে বহুতো আচনি অ হয় শুনিছানে
হয় শুনি আছো শুনি আছো শুনি আছো
শুনিছা নে
শুনি আছো শুনি আছো
হেল্ল'
হেল্ল' মই শুনি আছো
আ আমি বা নিজৰ কাৰণে হৈছে যদিও অ আমাৰ যিমানে হৈছে যদিও আমাৰ চৰকাৰে বহুতো আঁচনি নি এ নি নিৰ্মাণ কৰিছে যেনে গংগা গংগা নদীখন যেনেদৰে প্ৰদূষিত হৈ গৈছিল। এ সেইবাবে গংগা একচন প্লেন
হয় হয়।
এ দীঘল এ বিশুদ্ধ কৰা হ'ল এতিয়াও তাত উম পূজা পাতল চলি থাকে তাত এ যিবোৰ তেল চাকি বন্তি এইবোৰ সকলো তাতে প্ৰায় দিয়ে কিন্তু সেইটো একদম এ নাপদ নহয়। ফলত পানী প্ৰদুষিত হৈছে আৰু তাত এ গম গা নদীত আহ, আহ বিশুদ্ধ দি বুলি জনা যায় পৃথিৱীত সেই চিনা কৰিলে। এ নহয় ইয়াৰ বহুতো ৰোগ হৈছে জণ্ডিচ এনে ধৰণৰ
হয় হয়।
মেলেৰিয়া।
হয় হয় নিছি
ত উম।
গতিকে সেইখিনিয়ে কথাখিনি যে আমিয়ে মূল কাৰণ। কিন্তু উম কি কিন্তু সেই বুলি গম পাওঁ কিন্তু সেই বুলি গম পাওঁ কিন্তু আমি আমাৰ উম এতিয়াও কিন্তু আমাৰ নিজৰ কামখিনি কৰা নাই যে তোমাৰ তাৰ যিসমূহ কাম কৰিব লাগে তাৰ কাৰণে আমি।
হয় এ আমাৰ এই যেনে গুৱাহ
কাম কৰিব লাগে সেইখিনি কৰা নাই।
হয় হয় হয়, আমাৰ এতিয়া গুৱাহাটীৰ ভৰলো নৈখন ভৰলু নৈখনৰ এ সৰহসংখ্যক পানীয়ে প্ৰদূষিত হৈ গৈছিল। এই ভৰলু নৈখনত। এ গুৱাহাটীৰ যিখিনি এ যিখিনি লোকে বসবাস কৰে সকলো লেতেৰা সামগ্ৰী ভৰলো নৈখনত পেলাই দিয়ে তাৰ ফলত ভৰলো নৈখন অতি বিশুদ্ধ অতি এ প্ৰদূষিত হৈ পৰিছিল হা হয় হয়। এ তাৰ লগত এ বহুতো উম অপকাৰো হৈছিল। এ কিছুমান কাপোৰ ধোৱে তাতে ভৰলো নৈখনত সেই কাপোৰৰ পৰা বীজাণু পৰি বহুতো মানুহৰ মৃত্যু হৈছে। আহ তাৰ পৰা আকৌ খে পানী প্ৰদূষণৰ কাৰণে খেতিতো বহুত প্ৰভাৱ পৰিছে। খেতিত এ খেতিত যেতিয়া আমি এ দৰৱ মানে এতিয়া যিবোৰ ৰাসায়নিক দৰৱ দৰব সেইবিলাক কয় কৰাৰ ক্ষেত্ৰত এ যেতিয়া বৰষুণ দিয়ে। অ হয় ৰাসায়নিক নাশ দ্ৰৱ্য আহ যেতিয়া খেতি প্ৰয়োগ কৰে। এ তেতিয়া সেই খেতি যেতিয়া বৰষুণ দিয়ে। তেতিয়া সেই খেতিৰ পৰা মানে পানীটো যেতিয়া উটি আহে, লগতে কীটনাশক দ্ৰব্যখিনিও উটাই লৈ আহে আৰু অ ওচৰৰ নৈ, আ খাল-বিল, জান-জুৰি সকলোতে এ সিচৰটি হৈ যায় আৰু তাৰ পা পানী একদম প্ৰদূষিত হৈ গৈছে। এতিয়া আমি এই বিহসমূহলৈ তুমি কি কব বিচোৰা?
হয়। হয়। চোৱা। প্ৰথম প্ৰথম কথা আমি নিজে নিজৰ পৰিৱেশটো বেয়া কৰিছো। কৰাৰ উপৰিও যিহেতু পৰিৱেশটো সকলোৰে বাবে
হয়। হয়।
হয়। গতিকে সেই ক্ষেত্ৰত যিহেতু পৰিবেশটো সকলোৰে বাবে সেই ক্ষেত্ৰত আমি নিজে নিজৰ পৰিবেশটো প্ৰদূষণ কৰাৰ লগতে আমি তাত থকা যিসমূহ জল জীৱ আছে। বা জলচ উদ্ভিদ আছে। জলচ প্ৰাণী আছে। সেইসমূহকো আমি উপ অপকাৰ কৰিছো। প্ৰথম কথা। অ, হয়। পানী বা বিশুদ্ধ হয়। বিশু বিশুদ্ধ পানীৰ পৰিমাণ আমি কমাই আনিছো লাহে লাহে। তাৰ তাৰ ফল তাৰ ফলস্বৰূপে কি হৈছে। আমি আমি বিষাক্ত পানী খাবলগীয়া হৈছে বিশুদ্ধ পানী।
খিনি হৈছে। হৈছে, যদিও লগতে আমি পৃথিৱীখনত বসবাস কৰি থকা আন প্ৰাণীসমূহ জলচ প্ৰাণী, এ, আন আন চ সকলো প্ৰাণীসমূহে যে চ পানীয়ে প্ৰাণীৰ প্ৰাণ। সেই পানী খায়েই বহুতো প্ৰাণী জীয়াই আছে। দৰাচলতে আমি যেতিয়া প পানীখিনি প্ৰদূষিত কৰি দিছো। সেই পানী খাই আমাৰ মানুহেই নহয়, বহুত জীৱ-জন্তুও মৃত্যুৰ মুুখলৈ ঠেলি দিয়া হৈছে।
হয়। হয়। মৃত মৃত্যু মুুখত পৰিছে।, মৃত্যু মুুখত পৰিছে। হয়, এতি এতিয়া এতিয়া এতিয়া আ, যিসমূহ নদী তুমি, যিসমূহ গংগা নদী থা ক'লা, হেল্ল', হেল্ল', হয়। তুমি যিসমূহ এতিয়া আ তুমি এতিয়া যিসমূ হয়। হয়। তুমি যিসমুহ এটা নদীৰ কথা ক'লা। হেল্ল', হেল্ল', হেল্ল', হেল্ল', তুমি শুনা পাইছো। নে বাৰু মাতটো? হেল্ল', শুনিছা নাই তুমি? হয়। এতি তুমি যিসমূহ নদীৰ কথা ক'লা। সেই নদী নদী সেই নদীসমূহৰ কথা ক'লা। যে সেই নদীসমূহত মানুহে আহ নিজৰ পূজা পাতল কৰিবলৈ গৈ বা ধৰ্মীয়টো দেখুৱাবলৈ গৈ আমি অন্যান্য জীৱ জন্তুৰ আমি হানি কৰোগে প্ৰকৃততে সেইটো মোৰ অনুসৰি সেইটো প্ৰকৃত মানৱ ধৰ্ম নহয়। মানুহ বুলি কোৱাৰ লগে। লগে। আমি সকলো জীৱৰে উপকাৰ সাধন হোৱাকৈ কাম খিনি কৰিব লাগে। গতিকে সেই ক্ষেত্ৰত যেতিয়া আমি নিজৰ ধৰ্মৰ ক্ষেত্ৰত পালন কৰিবলৈ কয় আনৰ যেতিয়া হিৰি কৰিছো। মোৰ মতে সেইটো প্ৰকৃত ধৰ্ম নোৱাৰে ধৰ্ম এইটোৱে যে আমি প্ৰকৃতিখন উ প্ৰকৃতিখন পৰিষ্কাৰ কৰি ৰাখি সকলো জীৱকে তাৰ থাকিব পৰাকৈ উপযুক্ত পৰিৱেশ সৃষ্টি কৰাটোৱে হৈছে প্ৰকৃত মানৱ ধৰ্ম বা প্ৰকৃত আহ আমাৰ সেইটো মই কথাটো কওঁ সেইখিনি ক'ব বিচাৰিছোঁ।
হয়, হয়, শুনি আছো। হয়, হয়, হয়, হয়, শুনি আছোঁ।
হেল্ল' শুনি আছানে?
তুমি শুনা পাইছা নে নাই? হেল্ল'। হেল্ল'। উম, হেল্ল' শুনি পাইছানে তুমি?
হেল্ল'।
শুনা পাইছেনে তুমি?
তুমি মোৰ মাতো ধৰিব পাৰি
হেল্ল' পাৰিছো পাৰছো পাৰিছো নিশ্চয় পাৰছো।
হেল্ল'।
হেল্ল'।
হেল্ল'।
মই শুনা পাইছো, তুমি পাইছা নে?
হয়, হয়, পাইছো পাইছো হয় হয় পাই
হয়, হয়, সেই ক্ষেত্ৰত হয় হয় মই সেই ক্ষেত্ৰতে কৈ আছোঁ তোমাক অ' শুনি আছোঁ শুনি আছোঁ। শুনি আছোঁ!
হেল্ল'।
হয়, শুনি আছোঁ মই।
হয়, হয়, এতিয়া প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি কাম আহ হাতত লম বুলি ভাবিছা?
হয়, মোৰ অনুসৰি এইখিনি আমি যিসমূহ লেল অ' হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছানে তুমি শুনিছানে তুমি? হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছনে তুমি?
হেল্ল'। তুমি শুন